তোক কি কৰি আছ?
এ বাচন কেইটা ধুই পিছতো ভিতৰলৈ আহিছো।
অ ভাত খালি নাই? অ গৈছোঁ।
ভাত খালো। তই খালি?
ভাত নাই খোৱা বনাইছো হে। ভাত কিহে খালি?
ভাত খালো মানং মাংস আছিলে দালি সেয়াই তত বায়ে ওলাই গৈছে ঘৰ পা।
অ, হে মাতটো চিনাকি -চিনাকি লাগিছে যে এইখিনি বন খোৱা ছোৱালী, বন খোৱা ছোৱালী। কোন জনী? সৰু জনী। পৰীস্মিতা। অহ, অহ হেল্ল'
কহ?
গ কিহত গৈছে গাড়ীত গৈছে নে?
অ ইয়াৰ পৰা গৈছে নহয় এইখিনি এ- দৃষ্টিপিয়া বুলি কোৱা জনী গৈছে এইফালে টছবিন বুলি কোৱা জনে গৈছে। খিনি ছোৱালী এজনীয়ে গৈছে এই চুমি বুলি কোৱা সেনেকে।
অ।
নটা পঞ্চাশত ট্ৰেইন আছে।
অ, ট্ৰেইনত যাব মানে?
উম, এ এগাল যাব হাৰ মতিভ। ফ'ল যাব লালুক যাব সেনেকে যাব।
উম,
তাৰপিছতে আৰু
পিছত ক?
ঐ শুন আকৌ চাৰিআলিলে গৈছিলো মাংস আনিবলে তাৰপিছতে পুতলাৰ ভাইটি হোটেলত বহি আছে
উম,
তাৰপিনে মোক ফোন কৰিছে বিষ্ণুপুৰৰ ছোৱালীজনীয়ে মোৰ ওচৰলে আছে ছোৱালীজনী মোতকে ডাঙৰ মই ছোৱালীজনী মানে চিনি পাওঁ দেই।
উম,
মোৰ লগত কথা পাতি আছে পুতলাই বোৰ ফোন কৰিছে অ, ছোৱালী তোৰ ওচৰতে ছোৱালীজনী ৰৈ আহিছে তোৰ লগত আৰ তোৰ লগতে আহিছে নি বাও?
এ হে হে।
মোতকে ডাঙৰ আমাৰ বাহততকেও ডাঙৰ হ'ব চাগে দেই। মই কৈছো না হা তই কৈছে নহয়, ক'ত। কথা পাতিলো যে মই বোলো সেই মোৰ লগত অহা হ'লে মই এনেকে কথা পাতিলোহেতেন নি বোলো। কৈছে দে অ সেইবুলি কৈছে তো লগত নাইহা দু-
উঠনি অম পথাৰলে গ'লাও পথাৰলে গ'লাও সেই কি বুলি কয় সেই সেইদিনাখন ছোৱালীজনীৰে মই ধান্দা মাৰি বোলে এই ভাল লাগিছে বোলে সেই মোক পতাই নিদিয়া বোলে।
অ তাৰপিছতে আক তা পা মও বোলো পুত তা পা সি ওলাই আহিলে দেই। তা পা মই তালে চাই হাঁহি কি কৈছে কি কবি আও মাথাত শনি পৰিহিছে যে দিন বেয়াতে পৰিছে আও মোৰ ভাগ।
মুঠতে ছোৱালী এজনী দেখিলেই হ'ল আও।
দেখিলেই হ'ল আও তা ছোৱালীজনী হ'ল তাছত কৈছে বোলে সেই মই কি নাজানো মাটিৰ ওপৰত অ কি বুলি কয় বাচন ধুব জানো বোলে কা বিচনা পাৰিব জানো ঘৰ সাৰিব জানো। ভাত বনাব জানো যোনজনী আহিব বোলে মোক কপাল কিন্তু কোন জনী আহিব ছোৱালীয়ে বিচাৰ পোৱা নাই নহয় বোলে তই বোলে চাধেন ছোৱালীজনী বোলে।
সেই দিনা পিকনিকতো দেখিছিলোঁ।
অ মোক সেই খানাটো কাইলৈ খাওঁগৈ বল মোৰ সেই কাইলৈকে বোলো যাব নোৱাৰো ৰ বোলো। বোলে বল কাইলৈকে খাওগে মই খাই বৈ যাবগে লাগে বুলি।
মোক চাই দিবলে চিঞৰি পেলাই মাতিলে এতিয়া চিঞৰি কথাটো সুধিব নোৱাৰা হ'ল যে। এনেই ফোন কৰিছিলে।
উম।
হা মূলক পাছতে অ
সি নহয় কথা এটা শুন আকৌ এই এতিয়া হেৰি কি বুলি কয় বিহুত দিল্লীলে নিব নহয় পঁচিছ হাজাৰ নাচনী
কেতিয়া নিব।
এ দুহেজাৰ চৌবিশ আজি কিবা এনকা কিবিৰ পুৰা ৰিলচ পাই আছো ইনষ্টাৰ পৰা এইবোৰ পাই আছো। কিবা হয়ন মা মই ল'ৰা এটালে ফোন মোন মুন্নালে। ফোন কৰিম হে মই কেলা অ কৃষ্ণ মম জয়। সঁচাকে অ মোৰ মানে এলাহ সেই।
চাঞ্চ।
যাবলে বহুত মন আছে।
মোৰ মন আছে তই যদি পাওঁ মোকো কবি দেই।
উম মই জৰ্ণা সুধিছো জৰ্ণাই ৰিপ্লাই দিয়া নাই এতিয়ালৈকে সেইটো জানিব পাৰে নহয়। তা পা এনেকে ওলাইছে সেতে ৰে কেতিয়া নিয়ে নাজানো মুঠতে এতিয়া ওলাই হত। ননকে ওলাব বোলে। উম বিছ দিন হ'ব বোলে এ কেলে মামা জিকিলে মামাই জিকাৰ পাছত কেলে কোৱা নাছিলে নেন দিল্লীত এইবাৰ বিহু পাতিম বুলি।
অ মুঠতে মোক খবৰ পালে মোকো কবি দে ময়ো যাওঁ।
মোকো অ মজা লাগিব ন মানে দিল্লী ভাব চোন বাও। গৈয়ে ভাল লাগিব, পইচাটো বাই বাই বাদেই।
সঁচাকৈয়ে গৈ ভাল লাগিব মোকো কবি দেই।
উম তই গম পালে মোক কবি মই গম পালে তোক কম মই দেখোন কিবা এটা গম পালে কওৱে চোন।
মও দেখোন কও তোক।
কি কৈছোঁ নো তই মোক আজিলেকে।
মোৰ যি কব সেইটোৱে কম আকৌ।
উম, মই তোক চবে কও মুখ ইমান গুটি উঠিছে আও ভগৱান
সেইক যাবলৈ মনএটা আছে যোৱাবাৰ আমি মুণ্ডাই কৈছিলে নহয় আমিহে নগলো।
উম, মোক ফমো দিলে মোক চিলেকশচনো কৰাই দিলে মোক যাবলেহে নিদিলে এফালৰ পা
উম,
এতিয়া পঁচিছ হাজাৰ টকা পাই থকাহেতেন মই কিমান আজাদি চলিব পাৰিলোহেতেন। পয়েটিছ হাজাৰ টকা।
সচাকে। পইচাহে লাগিছেও পইচা - পইচা।
পইচা লাগে অ, অলপ মানে ভাল লাগিব গৈ পইচাতকেও।
আজি পইচা নথকা যতে পাৰ্চেল এটা ঘূৰাই দিছো। ইমান দুখৰ বিষয়ে অ, পাৰ্চ - পাৰ্চ বেগ এটা সেইটো দ পাৰ্চেল এ মই কৈছো পাৰ্চেলটো নালাগে বুলি ফোন কৰোতে। তাৰপৰা মোক কৈছে সেই পাৰ্চেল অৰ্ডাৰ দিছে তেতিয়া এতিয়া ল'ব লাগিবই বোলে আপোনাৰ এড্ৰেছ ক'ত আছে তপা মোকতো ম মোৰ - মোৰ মধু চাৰিআলি বুলো।
শুনিছা নে?
অ, মেছও অ, বাকলি কেনেকুৱা কে কৈছে সি এতিয়া বোলে লব লাগিবই এতিয়া বোলে কেঞ্চেল চেনঞ্চেল এইবিলাক সুবিধা নাই বোলে মই কৈছো
পলং
মই বোলো কেনঞ্চেল আছে নাই মই চাই আহো বোলো মই অৰ্ডাৰ দিয়াৰ পিছতে কেনঞ্চেল কৰিবলৈ চাইছিলো এতিয়া কেনঞ্চেল নহলে কাৰণেহে কল কৰি ল ক বোলে যোনে দিবলৈ আহিব তেওক ক'ব টিপ দ কেনঞ্চেল হব বুলি তাপা কৈছে সেই মই সেইবোৰ নাজানো আপোনাৰ এডে দিয়ক তাপা মই দিপুতাতালে গুচি গ'লোগে তাপা ফোন নাই কৰা - নাই কৰা তোৰ দুটামান বাজিছে দেই তাপা মই নিজে ফোন কৰিলো। মই বোলো এতিয়া লৈকে কেন পাৰ্চেল পোৱা নাই পাৰ্চেলতটো দিয়াহিও নাই মই বুলো অ, দাদা আহিছা নাই কৈছে সেই আপুনি কোনে আছে বাৰু মই কলো ত কৈছে হে আপুনি আৰু নলও বুলি ক'লে যে বাইদেউ মই সেইকাৰে গুচি আহিলো মই বোলো এয়া কেনচেল কৰি দিয়ক আকৌ সেইটো। ত-ত তাৰ মাহতে শুনি আছে এ ম হাহাহেওত তুমি দিছো ভাৱ কিমান দেৰিকে দিব লাগিব।
উম, মোৰ মোৰ মই যোন কেইটা মই - মই মানে মেচৰ পাৰ্চেল হওক যোনে পাৰ্চেল হওক মোৰ মানুহকেইটা চিনাকি হৈ গ'ল মোৰ ফোন চোন নকৰে নহয় ডাৰেক্ত ঘৰত আহি হৰণ বজাই থাকে।
নহয় এই ফ্লিপকাৰ্টৰ মানুহতো আমাৰ পৰিয়ালৰ মানুহে সি ডাইৰেক্ট ঘৰতে দিয়েহি।
অ, আমাৰ ম ম যিয়েই হওক মান আমাৰ দাদ চিনাকি হৈ গ'ল। আৰু সেনা চীনৰ পাৰ্চেলত মানুহ জনে নিজে - নিজে দিয়েহি নিজে এক্সেজ নিছেহি মানে তাপা গোটেইকেটা চিনাকি হৈ গ'ল আও। নাম্বাৰো আছে চ চাগে তিনিটা মানুহ - তিনিটা মানুহে দিবলে আহে।
এ এটা চেঙেলীজানৰ পৰা দিবলৈ আহে সেইতো আমাৰ পৰিয়ালৰ ঘন চন নব যাই। চপষ্টছে আৰু ফ্লিপকাৰ্ট
মোলে ফোন নকয় মোৰ ডাইৰেক্ট আমাৰ ঘৰতহে দুখন বজাইহি। আৰু এদিন অনলাইন নাই এদিন - এদিন মাহীৰ দোকানত থৈ গৈছে। এ মই আকৌ পাছত অনলাইন কৰি দি দিছো মানে পাৰ্চেল লৈলৈচো চিনাকি হৈয়ে হৈ গ'ল।
অ',
অ, পাৰ্চেল কেয়মিতি আহিয়ে থাকে নেকি আহিয়ে থাকে এইটো পিছত সিটো সেইটো পিছত সিটো। তো আহিয়ে থাকে। উম' দাদা ভাগৰ পাৰ্চেল আহি থাকে, মোৰো পাৰ্চেল আহি থাকে।
এইটো নতুনকে আহিছে পা সেই বুলি ক'লে নহয় তোমাৰ মোক কৈছে অ, মোক কেনচেল কৰি দিয়ক। তাৰপাছত তাক কিমান টাইমৰ পিছত, সি অ টি পি লৈছে নহয়। তৰপা কেনঞ্চেল।
এ সিহঁতৰ কষ্ট হয় আকৌ বহুত, ঘূৰিব লাগে প্ৰায় মানে দুটকা তিন টকা দু মানে দুটকা এটা জহতো মানে দু পইচা দুই পইচা জহতো মানুহে মানে বহুত কষ্ট কৰে গৰম খনতো মই নহয় ক'বলৈহে পাৰ্চেল ডেলিভাৰী কৰা বয়।
সিহঁতক বহুত আকৌ ৰ'দ খনত ভাবচোন ৰ'দ হওক বৰষুন হ লাগিবই নহয় আকৌ এটা পাৰ্চেল টাইমত নাপালে আৰু সিহতক পাৰ্চেল কেনঞ্চেল কৰিবলেিহতক বহুত লোক চান হয়।
অ, লোচ অ, লচ হয়, কেনঞ্চেল কৰিলে বেয়া পায়। উম' ৰিচিভ কৰিলে খুব ভাল পায়।
আহি পেলাই খুব ভাল পায়, এসেতি পায় ন পইচা এটা, কেনঞ্চেল কৰিলে নাপায় যে। সেইকাৰণে বেয়া পাই। দুটা বেগ অৰ্ডাৰ হৈ থাকিলে, মোৰ এইটো বেগ মোৰ পচন্দ হোৱা নাছিলে। পুতুকে অৰ্ডাৰ তাৰপিছত গুচি গ'ল, এতিয়া তো কেনঞ্চেল কৰিব নোৱা নোৱাৰা হলোঁ নহয়, সেইটো কাৰণে কাইলে আহিব বেলেগ এটা, সেইটো লম বুলি ভাবি আছো।
উম' মোৰ পাৰ্চেল দিবলৈ এতিয়া মোৰ চে বিশেষকে চেণ্ডেল এযোৰ লাগে, ঘড়ী এটা লাগে। গম পাওঁ নে?
চেণ্ডেল এযোৰ মোৰো ল'ব লাগে। মই
মই চেণ্ডেল দুযোৰ ল'ব লাগে। এযোৰ কলেজলৈ যাবলৈ এযোৰ আকৌ ফেচাছৰ কাৰণে পিন্ধিবলৈ আকৌ ঘড়ী এটা লাগে, মোৰ ঢেৰ বস্তু লাগে। দাদায়ে বা চেন কিবা এটা লৈ দিব, বাকী কেইটা মোৰ মাথা মাৰিব লাগিব।
হেৰি চেণ্ডেল মই অনলাইনত নিদো, মই অনলাইনৰ মানে হেৰিটো নাপাওঁ ভাল।
হয় অ, এই বি পেৰ পৰা নে বিপে মই এতিয়া এতিয়ালৈকে মোৰ চিগাই নাই, এই ফাৰ্ষ্ট ইয়েৰ যাওঁতে এই চেণ্ডেল দুযোৰ কিনা। মই ডেইলি ৰুমৰ সেইযোৰ পিন্ধিয়ে গা-পা ধুই থাকো, বাহিৰলৈ একেযোৰকে মানে কলেজলৈও যাওঁ। আকৌ ৰুমটো পিন্ধি থাকো, বাথৰুমতো পিন্ধি যাওঁ, একেযোৰ এতিয়াও আছে মানে ইমানেই ভাল তিনিশ টকা লৈছিলে।
মোৰ সেই সেনেকুৱা চেন্দেল এযোৰ ল'ব লাগে। এইটো এ এইযোৰ ভাল দুগ্ধ বটাৰ দোকানৰ পৰা যে যোন যোৰ আনিছো।
অ, মোৰ যোৰ পিন্ধিবলৈ বহুত ভাল, গৰমতো পিন্ধিব পাৰি, ঠাণ্ডাটো পিন্ধিব পাৰি, মই সেনেকুৱা এযোৰ এতিয়া সেনেকুৱা কোৱালিটি আৰু এযোৰ বিচাৰি মানে সেইখন দোকানলৈকে যাব লাগিব।
আঢ়ৈশ টকা লৈছিলে, এইযোৰত মোৰ ভাগৰ যোৰত। কিন্তু বিন্দাচ তলে পিন্ধিব পাওঁ।
উম', উম' অকমান খিনাইছো তেতিয়াহে আজি আকৌ চাউমিন খাই দিলো, পেটতো কিবা এটাহে লাগিছে মোৰ। তহঁতি খালে ইমান শকত নহয়। মই তহঁতি খালে শকত নহয়, মই খালে নো কেলেই শকত হ'ম আৱ।
সেইটোৱেটো কথা।
সেইটো কাৰণে দুখ লাগিছে আও।
খিনোৱা মাংসখিনি মোক দিবি মুঠতে দেই।
উম' কিমান কষ্ট কৰিছো খিনাবলৈ কিন্তু খিনাব পৰা নাই।
মই আকৌ কিমান কষ্ট কৰিছো শকত হ'বলে, মই যে শকত নহও, যিমান খালে।
তাকেহে পাই, মই যিমান মই নাখালেও মই তিনদিন, চাৰিদিন না নোখোৱাকে আছিলোঁ। ৰুমতোও মই একদম একো নোখোৱা ডাইট মানে এনেকুৱাকে ডাইট কৰিলোঁ, মোৰ লাষ্টত গৈ পিনে মেডিকেল যাব লগা হৈছে, তথাপিওঁ নিখিনালোঁ, টোপনি ক্ষতিও কৰি চালোঁ। যি শকত হলোঁ, শকত হলোঁৱে আৰু।
মই যে আকৌ খিন, মই যে যিমান খালো, যিমান কষ্ট কৰিলেওঁ, মোৰ শকত নহওঁ। কি ক'ব লোকে এদিন মম, লগৰ লগত ম'ম' খালে শকত হৈ যায়। মই
আইঅ মোৰ আমনি লাগিছে এইবাৰ ৰ। আপোনালোকো ইমান কামৰিছে নহয় মই বাৰু এতিয়া ঘৰ ওলাই গৈছো অ
এ অসীমাখৈ কিবা এটা হ'ল পায়
এয়া ফৌন কৈছে ক'ত আছা বোলে অ ক'লে যোৱা এফালে অহা ককাইদেউ বহি আছে, মই বোলো এবাৰ চাৰিআলিৰ পৰা আহোগে, তাৰপিছত আকৌ ফোন কৰিছে মোৰলে সেই ঘৰ ঘূৰি অহাই নাই যে, মই বোলো মই কাম এটাত আহিছোঁ, সেই অকনমান দেৰি হ'ব।
তাই থাকিব বুলি তই তাই
অ তাৰপিছত এতিয়া আকৌ ফৌন কৰিছে কি হ'ল ঠগিলা যে বোলে মইতো নহয় মই দাদাৰ ওচৰলৈ গলোগে অ যাহ হ'ব দিয়া বেয়া পালোঁ বোলো
আও ইমান অকমান অকমান কথাত বেয়া পায়
ঘৰ বৰ মানে অশান্তি লাগিছে আও দেই
এই ভাবচোন তোৰতো বা এইখন চিনাই কেইটাই যে মৃধুস্মিতা ঘৰ ক'ত কি কথা খবৰ উলিয়াইছে
মোৰ লগত বাৰু ভাবিব লাগে নে বাওঁ চা চোন এই ষোল্ল বছৰ ডাঙৰ মানুহজন আমাৰ দাদাকৌ ডাঙৰ আমাৰ দাদয় নাইনটি ছেভেন হে
অ ককাইক নাইনটি ওৱান মানতে জন্ম হ পায়
নাইনটি উচ নাইনটি নাইন সাত বছৰ দাদাতকে ডাঙৰ কি কম আৰু মই আৰু শুনিবলে বেয়া লাগে নহয় এনে
এ ডাঙৰ হ'ব লাগে দুবছৰ তিনি বছৰমানা হলো এইটো ৰাতিপুৱা চতাল তাত গাড়ী আছে
ছবছৰকে পাৰি আৰু হয় নাই ছয়বছৰ সাত বছৰো ইমান সৰুটোও ভাল নহয় ছয়বছৰ সাত বছৰ মানে এইটো পাৰফেক্ট আৰু তাতকেও ওপৰহলে মানে অও মানে বে লাগে আও সম্ভৱ নহয় পাৰাংকুল হব ত পাংকুল হ'বগে আও
টেকেৰে পাইছ টপা আংগোৰোৱে
ধুনু গল না আছে
হয়তো ৰাতিপুৱা ছটা বজাত গাড়ী আছে
অ গাড়ীত যাবগে
গাড়ীত যাব
তহঁতি শুলি নে কি ভাত খাই
না খোৱা দেউতাৰ আগফালে চকী পাই বহি আছে মই ফেন এতিয়াও যিমান গৰম উঠিছে মই থাকিব নে গাত তু ধুই আহি বাচন কেইটা ধুই গা ধুলো
অ অ মই গাটো ধুম গা গাটো ধুই দিলে বহুত ধুনীয়াকে টোপনি যাব
সেইটো কাৰণে গাটো ধুই আহিলো এতিয়া ফেনখন লগাই পৰি আছো দিনটো এক মিনিটো ৰ'বলৈকে পো